হেল্ল' এনেই আছো তুমি?
এনেই আছোঁ ৰবা ভাত পানী খাও তামোল
আচ্ছা। খবৰ ভাল?
ভালে দিয়া, তুমি?
মোৰো ভালেই।
ভাত পানী খোৱা নাই?
ভাত নাইখোৱা।
উম কি খাবা আৰু যি গৰম দিছে।
উম, পিছে কি চব্জি খালা?
দালি ভাত ভাজি টেঙা অকণ ললো আৰু আচাৰ।
অ',
হেয়ে ভাত খাব যি গৰম পেলাইছে কি খাবা?
উম-উম। পিছে কতো ফুৰিব যোৱা
গলো মা দি আহিলো।
ভাত পানী।
ক'তো ফুৰিব যোৱা নাই?
ফুৰিব যোৱা নাই ৰবা তেনেকে মানুহ ওলোৱা নাই যে গৰমত।
অ',
মানুহ কেইটামান গোট চালে যাম বুলি ভাবিছো বাৰু।
পিছে ক'ত যাম বুলি ভাবিছা?
চাওচোন ঠাণ্ডা ক'ত পৰে?
অ',
উম, ঠাণ্ডা পৰা জেগাতে যাও নেকি এনে কি-কি জেগাত ভাল তুমি জানা নেকি?
অৰুণাচল
দুৰ হ'ব নেকি?
অ, কামিনবাৰী
চিনি নাপাও বাৰু যদি জেগাটো ভাল তে যাব পাৰি।
ভালেই ঠাণ্ডা আছে বহুত।
এনে তুমি ফুৰিব যোৱা নাই?
নাই লগৰে পোৱা নাই মোৰ।
এ ৰ'বা চাব লাগিব গৰমটো কমোক অলপমান।
উম-উম।
যি গৰম পেলাইছে এতিয়া গৰমত গলে মানে বেমাৰে হব।
উম, সেন লগৰ কেইটাই যাম বুলি কৈছিল।
হেল্ল',
হেল্ল',
ভাত পানী দেৰিকে খোৱা?
উ, ইমান গৰমত কি ভাত খাব আৰু।
এই উপায়ো নাই আমি নাখালেও নহয় যে।
উম,
চব মানুহ কামত লাগি থাকে দিবও যাব লাগ এ আনিবও যাব লাগে।
উম-উম।
বহুত সমস্যা দিয়া খেতি কৰিলেও।
উম,
অ', উপাইও নাই। কৰি থাকা মানুহ যে মা দেউতা হতে আগৰ পৰা কৰি আছে ন খেতিটো।
অ', অ',
পঢ়ি দিলে মানে নোৱা এ থাকিব এতে আমি খেতি খিনি নহলে মানে নহয় ন নচলে।
উম, তেন্তে তুমি ক'ৰবাত, ফু তুমি ফুৰিব যাওঁ বুলি ভাবিছা যদি মোক কণ্টেক্ট কৰি দিবা?
কৰিব লাগিব ৰ'বা! ব ৰ'দটো কমক বতৰটো অলপ ঠাণ্ডা পক
উম।
ধেমালি হয় যায়।
পিছে ঘৰত কোন কোন আছে?
ঘৰত মা, দেউতা, মই আৰু ভন্টি।
অঁ অঁ।
তোমালোকৰ?
দাদা আছে, মা আছে, দেউতা।
উম। ভালে দিয়া।
উম।
ম কি বনাইছে জানান নাই আজি?
এক নাজানো। চোৱাই নাই মই।
চাব লাগে চাম আৰু ন?
উম।
ঠিকে আছে দিয়া, বাকী ঘৰতে চান নেকি নে বাহিৰত?
এনেই ঘৰতে আছোঁ বহি।
আমাৰ চবতে গ পৰিছে ক'ত যাবা বাহিৰতে পকাতে আৰু পৰি আছো।
অ অ।
এনে এতিয়া শাক - পাচলিও ৰুই চাম নাই, যি একেবাৰে শাক - পাচলি তেতিয়া হেৰি আহিছে সাৰ ওলাইছে মানে। সাৰ দিছে তোমালোকে লগোৱা ন নাই? কেতিয়াবা কিবা খাই পাইছোঁ উম। উম। তোমালোকে নলগোৱা?
উহো।
লগাব লাগে এতিয়া বজাৰত ইমান খাই আহি পেলাই বস্তুবিলাক লয়। এ খালে ত আৰু বেমাৰ হে হব।
কেৰেলা বুলি কৈ লগাইছে।
কেৰেলাহে লগাইছা।
অনলি কেৰেলা।
ভাল ভাল সেইটো বস্তুয়ে লগাব লাগেটো, মই ভাল পাওঁ বাৰু খাই।
অ অ।
উম।
পিছে বিগনেছ কৰিছা নে কিবা? হেল্ল'!
পঢ়ি আছো পঢ়ি আছো মই।
বিজনেছ কিবা কৰিছা নাই? হেল্ল'?
হেল্ল' শুনি পাইছা?
পাইছোঁ পাইছোঁ।
এতিয়া পহৰ্তমান
অঁ অঁ।
জবৰ কথা চিন্তা কৰা নাই, যদি পাওঁতে কৰিম মানে। জবতকে বিজনেচ ভাল বুজি পাইছা?
আচ্ছা।
উম জবটো কৰিলেনো কি মাহত কেইবাটাত টকীয়া কেইটামান টকা দিব কিন্তু বিজনেচ কৰিলে এবাৰে তুমি মানে ইনভেষ্ট কৰিলে তোমাৰ বছৰত আহি থাকিব ন। ইনভেষ্টমেন এবাৰে হয়, বছৰেকত তুমি খাই থাকিব পাৰিবা আৰু ঘটি ঘটি।
উম।
ইনভেষ্টমেন্টটো অলপ বেছি লাগে হা!
বিহু পাতেনে তোমালোকৰ ফালে?
অ পাতে।
অ আচ্ছা, তোমাক কি বিহু বেছি ভাল লাগে?
মোৰ চবেই ভাল লাগে, যত নতুন কাপোৰ বেছিকে পায়। পিঠা, লাৰু ভাল পাওঁ মো পিঠা মানে পূজা বুলি কলে আৰু বিহু বুলি কলে চবে ভাল লাগে। হয়তো পূজাও আহি আছে ন, অক্টোবৰত নেকি?
হয় হয় অক্টোবৰ।
ফুৰিব যোৱা নে নাই?
নাই যোৱা কলৈ যামনো?
দূৰ দূৰ জেগাত মানে নহয় পূজাৰ কথা কৈছো মই।
অ পূজাত যাওঁ।
দূৰ দূৰ যাৱা নে ওচৰতে।
দূৰতে যাওঁ।
আমিও দূৰত যাওঁ জানা লগৰখিনি মিলি লওঁ আৰু তাকে কৰিব লাগিব ৰ'বা, সিহঁতৰ বাইক থাকে যে স্কুটি থাকে কিছুমান।
অ অ
এ লগৰ ছোৱালী ল'ৰা মেলি চব যাওঁ আও চিনাকি খাম, ভালো লাগে দিয়াচোন খাই বৈ ঘৰত থৈ যায়হি আৰু।
উম।
উম।
এই মাঘৰ বিহুত বোলে চুৰ কৰে হয় শুনিছো? হা, মাঘৰ বিহুত বোলে চুৰ কৰে হেনো?
চুৰ কৰে মানে এইটো এনেই ভাল লাগে। এইটো মজা লাগে এইটো মানে চুৰ বুলি নক কয় আৰু ফূৰ্তি।
অহ অহ
উম। উ চুৰ কৰাটো সেইটো মানুহে সেইদিনাখন নধৰে আৰু কোনোবাই যদি চুৰো কৰে।
অ অ। মানে মোৰ লগৰতোৱে মাতি থাকে তাইৰ ঘৰত।
অ'হ।
এইবাৰ যাম বুলি ভাবিছো।
যাবা আকৌ ভালো লাগে চুৰ কৰিব।
উম পিটি চিটি নিদিলেই হ'ল আৰু ধৰা পৰিল।
পিটি নিদিয়ে বাৰু মনে মনে যাব লাগিব মনে মনে আহিব লাগিব নহলেতো মাৰিবই ন সেইটো। ফূৰ্তি এটা আৰু।
অহ অহ
সেইদিনাখন মানুহ সোনকালে শুৱে ন জানেই যে কিবা কিবি চুৰ কৰিবই মানুহে।
উ বাই চানঞ্চ বোলে আমি মুৰ্গী চুৰ কৰিব গলো মানুহটো বোলে উঠি চালে। ধৰা পৰিলো দিলে বোলে পিতি।
নাই তুমি কৈ দিবা বিহুৰ কাৰণে পইচা নাই যে সেইকাৰণে চোৰকে কৰিবলৈ লগা হৈছে আও।
আচ্ছা।
এটা মুৰ্গী হে নিম, বেছি নিনো নহয়।
হে।
উম'।
লগৰ মিলি একদম কিছু এনে ভেটাও, ভেটা চুৰ কৰে। ধান চুৰ কৰে।
উম।
হাহ, পাৰ যি পায় আৰু পুখুৰীত মাছ পালে, মাছো চুৰ কৰিব। জাল আনি।
উ'ম।
ছোৱালী বিলাকেও কৰে নহয়, ল'ৰা বুলি নহয়। আমিও কৰিছোঁ। ভাল লাগে। আমাৰ এইফালে ভেকা চেজা নাই বাৰু কিন্তু হাঁহ, মুৰ্গী।
ঘৰ সাজে নেকি?
হুম, হুম।
ঘৰ সাজে।
উম-উম ভাল লাগে। ডাঙৰকে মেজিকো ৰাখা যে ন।
অ-অ।
তুমি সাজি পাইছানে নাই?
মই এবাৰ যায়ে পোৱা নাই মানে আমাৰ ইয়াতটো নাপাতে এইবিলাক।
হয় নেকি।
উম' লগৰতো ঘৰত এবাৰ যাওঁ বুলি ভাবিছোঁ।
আহি চাবাচোন কেনেকুৱা ভাল লাগে।
উম'
ফূৰ্টিহে আৰু। পিঠা, লাড়ু বনাই মেজি ঘৰৰ ভিতৰত। মে বা পিঠা, লাড়ু বনাই। তাৰ পিছত যোনদিনাখন জ্বলাব মেজি তাত মানে পিঠা-পনা দি তাৰপিছত ভগৱানক সেৱা কৰে। সেৱা কৰি পিঠা-চিঠা দিয়ে। যোনটো পিঠা প্ৰথমতে মানে বনাব সেইটো বেলেগকে থৈ লয়। যোনদিনাখন মেজি ঘৰটো জ্বলাব, সেইদিনাখন দি দিয়ে। এনেকৈ যোনে জ্বলাই গা-পা ধুই আমি যোনে-যোনে মানে বিহু ঘৰটো সাজিব
উম'
এ গা-পা ধুই পিঠা পনা লৈ, লৈ পেলাই সিহঁতে মানে জ্বলাব পাৰিব। বেলেগে ন জ্বলাই তেনেকে।
অ'হ
আমি আমিও বনাইছিলোঁ যে মানে আমাৰ ভাইটি কেইটা মিলি, ভন্টি মিলি কেনে।
অ অ'হ
অ আমি, আমি খিনি গা কি গা-পা ধুই ৰাতিপুৱা বৰ ধুনীয়াকৈ পিঠা পনা দি চাকি-তাকি জ্বলাই, তাৰপিছত জুই মেজি ঘৰটো ভাঙিছে আৰু। সেই কেনে আমি জ্বলাই দিছো আৰু। মই যেনিবা দূৰত আছো। সিহঁতে বেছি কষ্ট কৰিছে ক'ব গ'লে।
মানে কি, কি, কি পিঠা বনায়?
খোলা পিঠা বনাই, ঘিলা পিঠা বনাই। তাৰপিছত এনেকে আ বৰা চাউল এনেকে ভাপত দিয়ে, তেনেকুৱাও বনাই। ভাপত দিয়া পিঠাও বনাই, তেল পিঠা বনাই, বৰ পিঠা বনাই।
অ।
লাগে খাই। আৰু কিবা কিবি বনাই মই ইমান কোনটো বনাই ভাল লাগে। মই বৰপিঠাটো আৰু মানে ডালত দিয়া পিঠাটোয়ে খাওঁ। বাকি খোলা পিঠাটো ইমান ভাল নাপাও মই শুকান শুকান যেন পাওঁ সেইটো। তোমালোকৰ সেইফালে নবনাই নহয় ন?
উম ন নবনাই।
মানে লাৰুও বনাই তেনেকে।
অঁ অঁ
চুজিৰ লাৰু বনাই নাৰিকলৰ লাৰু বনাই তাত কফু দি দিয়ে খোৱা কফুটো। খাবা আৰু কি চেণ্ট ওলাই।
হ'ব দিয়া ন?
বাৰু, ঠিক আছে কল কৰিবা দিয়া।